অ দাদা
অ বাধা আছো দিওক আছোঁ‌ আছোঁ‌ আছোঁ‌। আছ এয়া মই গুৰু ছাগলীৰ অমান ব্যস্ত হৈ আছো ৰ'ব কি বুলি কয় তাৰমানে অ' হয় হয়।
আপোনালোক আপোনাৰ ঘৰ আছে নেকি নিজ মানে
আছে আ মেক্সিমাম আমাৰ।
গৰু বিশজন ত তেলে আপোনালোকে যেতিয়া গাখীৰ চাগে কিনি খাব লগা নহয়।
নাই নাই নাই বাইদেউ আমি বেলেগক এই কি বুলি কয় দিও আ আৰু আপোনাৰ আমি এনেই সদায় বাইদেউ পাঁচ লিট বিৰ কৰি গাখীৰত মানে বাইদেউ বিকুৱে
হয় নেকি বহুত। ভাল সেইটোতো মানে আৰু আপোনালোকে। ঘৰত যিটো গাখীৰ খাই তাতে চাগে পানী চানী মিক্স নকৰাকে খায়।
নাই নাই নাই নাই এই নাই এনে অলপমান সাধাৰণ পৰে খাওঁ‌। আৰু এই দোকানত দি দিওঁ বাইদেউ।
উম দুকানত যে
উম বহু বহুত লাভালাভ বাইদেউ নাই। গৰু গৰুটো তেনে পোহে বহুত ভাল
লাভ হয় ন আৰু প্ৰতিপাল কৰোঁ‌তে অলপ। কষ্ট হৈ চাগে। ন়
কিন্তু বাইদেউ বাৰিষা চিজনত তানে মমান কষ্ট হয় আমাৰ। ই তেতিয়া নহয় কিন্তু যেতিয়া বাৰিষা আহে তেতিয়া আমাৰ দিগদাৰ হয় আৰু ঘাহৰ কাৰণে প্ৰব্লেমটো হয়।
ঘাঁ অ বান মানে পানীত বানপানী হলে ঘাঁ‌হ চা নাথাকে।
উ উ দক সেইটো কাৰণে ইবলে ছাগলী বাইদেউ মেক্সিমাম আমাৰ। দহজনী ছাগলী আছে। এ অঁ অঁ অঁ এই কি বুলি কৈছো ছাগলী কিন্তু অলপমান দিগদাৰ বাইদেউ ছাগলীটোৰ কাৰণে তাৰমানে কি তেনে অঁ তাৰমানে ছাগলীটো বাইদেউ তাৰমানে সেনেকুৱা আৰু কি ন গৰুতো টো তানে বাইদেউ অলপমান অঁ অঁ মানে। ছাগলীত চাই বাই গৰুৰ ত বহুত ভাল বাইদেউ দিয়ক আৰু আপোনাৰ গৰু গৰু দামটো কি ভাল এতিয়া চাওঁক এই কি বোলক। গৰু যোনে আমি কো বহুত টকা
বহুত টকা পাই মই শুনিছো লাখ লাখৰো ওপৰত যায় বোলে
হয় হয় হয় হয় দিয়ক হয় দক এনে আমি এই আজি একমাহান হ'লেই কি বুলি কয় এটা আমি দামৰাই বিকছু বাইদেউ
অঁ অঁ সেইটোতো সৰু আছিল তথাপিও পঞ্চল্লিছ হাজাৰ টকা পাইছে
অঁ কিন্তুি অঁ নে সিমান সৰু নাছিল নাই গাই বাইদেউ গাইতো বি বিক্ৰী কৰা হয় কিন্তু হলে তেওঁ সিমান যোনে গাইতটো আমি তাৰানে
বিকি গৈছে নি প নক আৰু আৰু
অঁ তাৰমানে এই গাইটো তাৰমানে সেই যেনে
পোৱালি দিয়ে ন সেইকাৰণে এনেই মই সুধিছো মানে যদি আপোনালোকে এ গাই গৰু বি বিক্ৰী কৰিব বিচাৰে কিমান হয়।
এনে এনে। গাই গৰু বিক্ৰী কৰি দিলে বাইদেউ। ইমানেই। এ এ লাখৰ এনে কাষৰ কাষি হয় আৰু বাইদেউ লাখৰ লাখৰ কাষ কাষি হয় মানে ভাল ইনকাম কিন্ত গ'ল।
অঁ এই গৰু ছাগলীৰ কিবা যে ভেকচিন পায় সেইবোৰ সময়মতে দি থাকেনে।
নাই নাই আমি কি বুলি কয়, আমাৰ কাষতে এজন মানে ডক্তৰ আছে, সেই কি বুলি কয় তেওঁলোকে আমাক তাৰমানে কয় আৰু। যে এনেকুৱা এনেকুৱা কি বুলি।
উম।
গৰু পি তেতিয়া তোমালৰ গৰু ছাগলী ভাল য আমি সিহঁতৰ পৰা আমি মেডিচিন কিবা দিয়ে। ম সেইবোৰ আনি পেলাই কিন্তু আমি দিও কিন্তু নাই কিন্তু তাৰমানে বাইদেউ, ফাছ চিজনত অলপমান। সেই বেমাৰতটো বেছি কৰি আহে, উম কিন্তু এনে আমাৰ এনে। ৌ খলী কাৰত মানে তাৰমানে সেইটো বেমাৰতটো নহয় সিমান জান খ দালি কালত উম উম উম উ সেইটো সেইটো সিমান নিদিয়ে। বাৰিষা চিজনত আহে তেনে আহে হয় হয় এতিয়া কিন্তু বাইদেউ এতিয়া কিন্তু বাৰিষাৰ চিজন। খলি আছিলি
পানী হিমান অহা নাই, বৰষুণতটো অহা নাই উম। বৰষুণ হোৱা নাই, ঠিকে আছে। বাকী ছাগলী ছাগলীৰ যেতিয়া পোৱালি জন্ম। নয় তেতিয়া যে ফেহো ওলাই।
অ হয় হয়, ই বাইদেউ কি কব। বহুত ভাল লাগে বাইদেউ। সেইটো মানে কি কব আমি কিন্তু আমাৰ কাষৰ যিখিনি মানুহ আছে, সেইবিলাকক আমি তাৰানে বাইদেউ ভগাই দিওঁ ঘৰত আৰু কিমান। খাব আৰু হয়নে নাই।
অ কেনেকে বনাই সেইটো নিজে মানে, কিবা হেৰি। ওলাৰ পিছত।
অ তাৰানে বাইদেউ নাই তাৰনে বাইদেউ সেই সেইটো বস্তু। তটো তানে আমি ওলাই ফেলাই আমি বাইদেৱল আমি এই তেনেক একদম পগাই খালে, বাইদেউ অলপমান চেনি দি খালে। একদম মজা লাগে আৰু তাৰমানে। পনীৰ সেই পনীৰ। পুনি যে খাইপুনি পনীৰ, পনীৰ নিচিনা চ ভাল লাগে আৰু। বহুত তানে ভাল লাগে বাইদেউ সেইটো, মানে একদম বহুত বহুত ভাল লাগে বাইদেউ আৰু এই কি বুলি কয় গৰু বাইদেউ কিন্তু গৰু যাৰ আছে সিহঁতৰ কিন টো অৱস্থাটো ভালেই বুলি মই শুনো সেইকাৰণে আমাৰ দেউতাইনে গৰু পুহিছে। কি বুলি কয়, অ তেনে গৰু তেনে সেইকাৰণে আমাৰ গৰু নেৰে, আমাৰ গৰু আমাক আমাৰ কি ক'ব, গৰু জাৰ আছে তাৰমানে বহুত তাৰমানে ভাল, উম ভাল আৰু।
আপুনি যেতিয়া ডিউটিত আহে কোনে চোৱাচিতা কৰে?
এই আমাৰ বাইদেউ ভাইটি আছে, তমানে আমাৰ ভাইটিয়ে তেনে চোৱা চিন্তা কৰে। আৰু ময়ো মইও মইও কেতিয়াবা এনে সময় পালে গৰু কি বোলে পথাৰৰ পৰা আনিব যাওঁ।
অ ঠিকে আছে।
এ তানে, পাৰমেনেট মানুহ এটা আমাৰ ৰখাই আছে, তেওঁলোকৰ কি বুলে অ অ অ তানে গৰু, গৰু ছাগলী খিনি তেনে চোৱা কাৰণে, তেনেকুৱা দেউতাই আজিকালি সিমান নোৱাৰে না, কি বুলি কয় বয়স হৈছে । এ, চোৱা কাৰণে আছে আৰু কিন্তু সৰু ভাইটি কিন্তু গৰুৰ লগত টামান লাগি থাকে।
অ, ঠিকে আৰু গৰু এনে গোহালি চোহালি বহুত ডাঙৰ ডাঙৰ চাগে আপু আপোনালো
আছে আছে বাইদেউ, মেক্সি অ অ, মেক্সিমাম বাইদেউ আমাৰ ডেৰশ
গোহালি আছে, অ কেতিয়াবা আপোনাৰ তাত গলে চাব লাগিব বৰ ভাল লাগে এইবোৰ পৰিৱেশ চাই।
নহয় নহয় হয় দিয়ক, হয় হয় আৰু বাইদেউ গোহালীটো বাইদেউ চাফ চিকুণ কৰি একদম ৰাখিব লাগে। হলনে, তেতিয়া আৰু গধূলি, অ গধূলি আমি সেইটো নহয় আপোনাৰ এই চোনা- সেইটো আপোনাৰ থোপা থোপা তেতিয়া সহাটো এ মানে বস ততো পালে মহগিলা হিমান নাহে আৰু হ উ মহটো সিমান নাহে।
উম ঠিকে আছে। নহলে মহে কামৰিলে সৰু সৰু ছাগলীয়ে কষ্ট পায় আৰু ন।
হয় দে বাইদেউ অলপমান কষ্ট পায়। কিন্তু এই এনে জুইয় থোপাতটো দিলে অ ধোহাটো দিলে আৰু তাৰমানে বস্তুতটো ইমান কষ্ট টো নাপায় নে গুৰু ত তনে গৰুবিলাকে বাইদেউ আৰাম পায় আৰু কি বুলি কয়।
অ ঠিকে আছে বাকী আপোনালোকে গৰু বিহু পালনো কৰিলে
এই বাইদেউ কি ক'ব সেইটো দিন আহিলেতো আমাৰ। কিমান ফুট আমি যেতিয়া আমি গৰুক আমি গাও ধ আমি যাওঁ আমি নদীতাম নদীত নদীত নদীত ধোৱা নদীত তেতিয়া আমাৰ তাৰ মানে এনেকুৱা আমাৰ। লাগে আৰু আ কি ত' আমাৰ কিছু কিছুমান মানুহ আমাৰ পৰা গৰু নি লে ধুৱাই দিয়ে কি বুলি নদীত সিহঁতত তেনে নাথাকে না।
বৰ ভাল লাগে আৰু উম আৰু এইবিলাক সেই মালা মালা পিন্ধাই দিয়ে চাগে
উম উম উম উম হয় অ অ লাও বেঙেনা আমি কি বুলি কয় এ দি দিওঁ আৰু আপোনাৰ পথাৰত কিবা আককলতি কিবা সেই কিছিলে কি দীঘলত কল্প উ উম সেইটো সেইটো দি দিওঁ। কি বুলিলাক ক' আৰু গ আৰু গৰুক বাদে আমি পঘা এই কি বোলে ব'হাগ বিহুত পিন্ধাই দিও আমি, উম উম।
ক'লে বিহুতোক মানে এ এপ্ৰিলত গৈছে। উম ঠিকে আছে, কেতিয়াবা যাব লাগিব ৰব। বিহুৰ সময়তে যাম, চাব লাগিব।
হয় দিয়ক বাইদেউ, নে গৰু ছাগলী বাইদেউ বহুত, উম উম উম। আৰু বাইদেউ এটা কথা কও মই আপনাক এ এতিয়া আপনাৰ আমাৰ এই এই পৃথিৱী কিবা এটা হ'লে গৰু ছাগলী কেইটা আগে গম পাই।
অ সিহঁতে আগ জাননী পায়।
তামানে আগজাননীতো অ তামানে বাইদেউ সিহঁতে জানো আগতে জানো গম পাই।
অ তেনেকুৱা কি কৰে? মানে সিহঁতে কি কৰে মানে কিবা, উম।
তেতিয়া ভূমিকম্প আহিব তেতিয়া তাৰে আগতে তামানে সিহঁতে বেবাব ধৰে। জানে বাইদউ একদম বেবাই একদম চিঞৰি দিয়ে আৰু জানে? তেতিয়া আমি গম পাওঁ অ কিবা আজি হব চাগে, কিবা এটা হব। সেইটো তে মানে আমি তেনে গম পাও আৰু। বুলি কয়, তাৰপিছত আৰু সেনেকে কিবা কৰি আমি আৰু সাৱধান হওঁ।
উম উম উম।
বহুত উম, বাইদেউ
উম।
উম উম। তেনে বাইদেউ গৰু ছাগলীতো বাইদেউ জাৰ তানে থাকে মানুহ ঘৰো তাৰমানে বহুত। টোনো সকাপ।
উপাৰ্জন ভাল অ তাকে তাকে হয় কথাটো উম আৰু আজিকালিতো। এ চাকৰিতো একো নহয়ে এটা। চাকৰি থাকিলেও বাহিডৰা এটা উপাৰ্জন লাগে। উম। ভালে হৈছে আপোনালোকক। সৌভাগ্যৱান গৰু যে ৰাখিব পাৰিছে। কে মানে মানুহে কিনাৰ পিছতো। বহুত। ৰাখিব নোৱাৰে মানে গৰুও কষ্ট পায় অ বেমাৰ আজাৰ হয়, আপোনালোকে যত্ন কৰি ৰাখি। ৰাখিছে ভাল কথা বহুত।
হয় দিয়ক বাইদেউ, মই এই অ অ দিয়ক বাইদেউ উম উম উম হ'ব বাৰু।